হেল্ল', হেল্ল',
অ', হেল্ল,
অ', সুমন হয়নে?
অ', হয়।
অ', কি কৰি আছা তুমি এতিয়া?
এনে ভাত খাই শুই আছো।
অ', কি ভাত খালা?
নিৰামিষ মংগলবাৰ আজি, চয়াবিন চয়াবিন।
অ', বুধবাৰে নিৰামিষ খাওঁ নেকি?
আহ', আজি মঙলবাৰহে
অ', আজি মঙলবাৰ অ,
চ'ব এপ্লাই হ'ল দি এ লেদ
উম', এপ্লাইতটো হৈছে। এতিয়া ষ্টাডিৰ কৰিব লাগে। ফিজটো ছয়শ টকা লৈছে। ফিজটো এপ্লাই কৰোতে।
ছয়শ এতিয়া কি ৰিফ্ৰাণ্ড দিব নেকি আৰু
ৰিফ্ৰাণ্ডটো কোৱা নাইটো ৰিফ্ৰাণ্ড দিব বুলি।
অহ',
ফিল্ডত গৈছিলা। আজি ৰানিং কৰিবলৈ।
অ', ৰাতিপুৱা গৈছোঁ।
উম', ভালে চলি আছে প্ৰেক্টিচ?
অ', চলি আছে। কি কি পিছত টপিক দিছে, কৰবা কাৰণে
উম', খাদ্য উম, উৎসৱ।
নহয়, নহয়। এইটো ডি এল এডৰ এক্সমৰ।
ডি এ লেড এক্সামৰ দিছে এইটো। মেকছ আছে, ইংলিছ আছে, আৰু জি কে আছে। আৰু অসমীয়াৰ অলপ ব্যয়াকৰণ আহে অলপ। নট্ৰবেদি সত্ৰবিদিলাও আহে আৰু যুক্ত আখৰৰ অলপ কুৱেশ্যন আহে আৰু
এটা শব্দত প্ৰকাশ কৰা, এনেকুৱা টাইপত, এচ এছামিচটো মানে অলপ, অ' সহজে নাহে অলপ।
ইংলিছো আহে নেকি?
উম, ইংলিছৰ সেই এইটো বিপৰীত শব্দ অৰ্থ এইগিলা আহে গ্ৰামাৰ চামাৰ আহে, ভইচেঞ্চচো আহিছিল।
হয়।
তেনেকই আৰু পাছ কৰি কেনে আহে গোটেই।
কিমান নম্বৰৰ।
এই নাম্বাৰটো এনে এনে এইটো চাইছোঁ একশ, একশ কিমান নম্বাৰ বুলি ক'লে, পঁচিশ নাম্বাৰ নে কিমান ক'লে একশ পঁচিশ মান ক'লে নেকি? এনেকে চালোঁ আৰু যোৱাবাৰ ফ্ৰেণ্ডক এটা ফোন কৰিছোঁ, তেওঁ একশ বুলি কল।
উম, কিমান পাবা লাগে?
উম, পাবাতো লাগে এখন, মানুহটো মে কি কৰে। কিমান ষ্টুডেণ্টে পৰীক্ষা দিয়ে কিমান নম্বৰ,
অহ' অ'
চাঠি পয়ছষ্ঠি পালিও মানে চিটটো পাই যাম বুলি কৈছে।
যোৱা বছৰত শুনিছিলোঁ থ্ৰাটি ফৰতো এছ চি পাইছিল।
অ'
লাষ্ট মানে যিটো লাষ্ট কিবা ওলাই,
হয়, হয়। মোৰ এজন বন্ধুৱে এ কিয়ত, উম, ফ্ৰিফটি ছেভেন নাম্বৰ পাইছিল তাতেও পাইছে।
উম। ফ্ৰিফটি ছেভেনত পাইছে, থ্ৰাটি ফৰৰ মানে লাষ্ট লিচট, ফাৰ্ষ্ট লিচট, ছেকেণ্ড লিচট খনো ওলাই না।
অ' অ' পিছে এইখি, অ' পিছে এইবাৰ গৰমৰ ক'তো যোৱা নাই ফুৰিবলৈ।
আজি ব যোৱা নাই ক'ত যাব আৰু, অ ভ্ৰমণৰ বহুত গ প্লেনিং হৈছিল এটায়া কিবা এই কয় ককৰাজাৰে কিবা যে আছে নামটো।
কোকৰাঝাৰ অ শুনিছিলো কিবা এটা আছিল।
কিবাৰ নাম তকা হল, ত পেনে হৈছিল কি হয় অহা সপ্তাহত যামগেইজানি,
অ
আৰু এইফালে কৃষ্ণাই পেলাই যিটো মেঘালয় চাইদ পৰে। বহুত মানুহ হৈ আছে ইয়াতে। ঝৰ্ণাৰ অ ৱাটাৰ ফল আছে। দুধ নৈ হয় কৃষ্ণাইৰ আৰু ভিতৰত।
কৃষ্ণাইৰ ভিতৰত অ নাম অ নামটো কি কৈ দিব পাৰিবা নেকি?
নামটো কিবা আছিল পাহৰলোৱা নাম। নাহৰৰ যিতু, এইফালে বহুত আছে আৰু এই ধূপধাৰা ফালে উওমশেক ক,
অ
বহুত পপুলাৰ এয়া এইফালে ভালে চা, চাহ ঝণাৰ পানী পৰি থাগে গা ধুব কাৰণে মজা। যাব লাগিব একবাৰ, উম। এই চিজনত যাব লাগিব একবাৰ।
গৰমৰ দিনত যাব লাগে পিকনিক খাব পুৰা আম কঠাল জাম লৈ যাব লাগে। উ লেচু বিলাক কি কৰিলে বিক্ৰী কৰিলা নেকি? না আছে লেচু? অ শেষ হৈছে ন?
চেচ চেচ অ, লেচু বেছি বেছি নাথাকে হায়েচ পকাৰ পিছত চাৰি দিন। নহ'লে বাদেৰি আহে ৰাতি।
অ অ।
বাদৰি খাই আৰু এনে সৰি সৰি পৰি যায় বতাবিলাক নৰম হৈ যায় না। মানে আ কেঁচা অলপ অলপ পা ৰং আহাতে বেছি দিওঁ। তেখনে তেখোন লৈ যায় বেপাৰী।
বস্তুৰ দামটো কেনেকুৱা মানে, কি কিমানত কিমান দাম?
দামটো মান আমি বাগান চিষ্টেম দিছো আমাৰ সোতৰ বা আঠৰটা গাছ আছে।
অ এটা গাছ কিমান দেই এনে আইডিয়া।
গাছ হিচাপে ন বাগান হিচাপে পাঁচ হাজাৰ ছয় হাজাৰ এনেকুৱা।
অ।
প্ৰতি বছৰ লেচু লগাৰ লগত কথা কিমান লাগিল।
উম-উম-উম-উম।
উঠিছে এখন কঁঠাল আহিছে কঁঠাল পকিলে কঁঠাল বেচিব লাগিব।
উ ঠিকে আছে, কঁঠাল পকচে না?
কঁঠাল পক এটা দুটা পকছে এইখন।
অ কিটা গাছ আছে কঁঠালৰ?
হা?
কঁঠালৰ গছ কেইটা আছে?
খোৱাব হ'ব, বিছটামান হ'ব।
আহ ঠিক ভালে আছে তেনেহ'লে। অ সেইটোও হয় কিছু কিছুমানত বেছি লাগিব কিছুমানত কমকে লাগে একেবাৰে।
অ অ ঘৰতে।
অহ ঘৰতে আছো।
টিউশন নাই?
টিউশ্যন আছে, এটা আছে মাত্ৰ এজন অলপ পিছত চাৰিটা বজাত।
অ।
ফিল্ডত নাযায় আজি আবেলি?
আবেলি যাম।
লংজাম্প কিমান আহে তোমাৰ?
লংজাম্প আছে আৰু, ছা এক্সিডেণ্ট যায় কোনোমতে আৰু।
অ ঠিকে আছে দে, ইণ্টাৰভিউটো এক্সিলেণ্ট হৈছিল লংজাম্পটোত?
অ যোৱাবাৰ হৈছিল এক্সিলেণ্ট, এতিয়া নমাৰিলে নহ হয় যে আজিকালি কম্পিটিশ্যন বহুত না।
এইবাৰতো আৰু কম্পিটিশন হ'ব।
অ এইহতৰ পষ্ট ক'ম কম্পিটিচন বহুত হ'ব।
উম।
উম এ ডি আৰ দিছিলা না যোৱা বছৰ?
অ' এ' ডি আৰ অ' দিছিলো হয় দিছিলো দে
অ'অ
কোৱেশ্যন কিছুমান সহজে আহিছিল, কিছুমান নোৱাৰিলো টাইম মানে গণিতত আৰু ৰিজইনীঙৰ টাইম বেছি যায় না
অ' ফ'ৰ্টগ্ৰেড দিয়তেনে ফ'ৰ্টগ্ৰডৰটো অলপ সহজে আহিছে আৰু
অ' থাৰ্ড গ্ৰেডটো দিছিলো মই, থাৰ্ড গ্ৰেডত মানে এইটো এই গণিত আৰু ৰিজইনীঙতে মানে বহুত টাইম নষ্ট কৰি দিছো মই
অ'অ‌
নহলে বাকী জি কে আৰু অসমীয়া এইবিলাক অলপ সহজে আহে, ইমান টানো নাহে
অ', অ'
মানে আগৰ ক্লাছৰ কিতাপৰ পৰাওঁ অলপ থাকে কুৱেশ্যন বিলাক, মানে অসমীয়াত মানে শংকৰদেৱৰ আইতাকৰ নাম কি আছিল এনেকুৱা টাইপৰ কুৱেশ্যন আহিছিল
উ আচ্ছা এনেতো অখন পায়ো এইব আহিলে কিমান নম্বৰ পাইছিলা
কিহ'ত
কিমান নম্বাৰ আছি
নাম্বাৰটো একশ মাৰ্কৰে আছিল
ম আছে একশ মাৰ্কৰ আছিল না থাৰ্ড গ্ৰেড টো
হয়, হয় উম
অ' মই থাৰ্ড গ্ৰেড দিয়া নাই, ফ'ৰ্ট গ্ৰেড দিছিলো
অ' নাই গোটেই কৰিছিলো একশ নে ডেৰশ আছিল কিবা মোৰ ভালকে মনত নাই বাট কৰিছিলো গোটেই কিছুমান টাইম প পৰা নাছিলো, প্ৰশ্ন নাথাকে দিছিলোঁ ডাইৰেক্ট চেম
উ লাষ্টত এটা দিবই লাগিব
অ', অ' সেইটোৱেই এইবাৰ ভালকে দিব লাগিব লাষ্ট চান্স এইবাৰ, আচাম পুলিচো ট্ৰাই কৰি আছো
অ' ব চবতে ট্ৰাই কৰিব লাগে, এতিয়া ওলাব কিজানি এইবছৰ এপ্লাই দিলে দুৰ্গা পূজাৰ আগত দিব পাৰে
উম হয় হয় অ দুৰ্গা পূজা দুৰ্গা পূজাটো আহিলে না
আহ দুৰ্গা পূজাত থাকা নে নাই এতিয়া আমাৰতে চিদাবাৰীত
থাকো যাওঁ মেলা ছেলা ঘূৰো সেৱা কৰিব যাওঁ পুষ্পাঞ্জলী লব যাওঁ প্ৰত্যেকবাৰে এনে ঘূৰিব চূৰিব যাওঁ অলপ ভাল লাগে অলপ ফূৰ্তি লাগে
উ পূজাত আমাৰ গাঁৱত চবচে দুৰ্গা পূজা ডাঙৰ না
উম উম কাপোৰ দুৰ্গা পূজাতে কাপোৰ চাপোৰ কি স্পেচেলি কিনা হয় দুৰ্গা পূজাতে কিনা হয়
অ তাকে এনেই দুৰ্গা পুজাততো ভালে লাগে ইতে বেলেগ বেলেগত চোৱা নাই আৰু
বেলেগত নাই ইয়াতে চাও ইয়াতে মানে ডাঙৰকে হয় নাই বেলেগৰ আৰু নাযাওএ
উম আমিও চোৱাই নাই বেলেগত
উম, তোমালোকেটো কিহত থাকা না কমিটিত থাকা না কাম কৰিব লাগে।
অ', কাম কৰিব লাগে। আহা সপ্তাহৰ পৰা আমাৰ কালেকশ্যন হ'ব। গাঁৱত যিহেতু। অ', উইকলি যিটো এইবাৰ বাৰশ টকা।
বাৰশ টকা।
ঠিকে আছে বাৰশ টকা কি মাহে মাহে তোলে নেকি না সপ্তাহে সপ্তাহে?
মানে বাৰশ টকা মানে কমেও চাৰি মাহ মান আছে তাৰ ভিতৰত কোন লাষ্টলৈকে শেষ কৰিলে হ'ল আৰু কিমান দিয়ে হক। ত' কোনোবাত ফাৰ্ষ্টতে দি দিয়ে কোনোবা লাষ্টত দিয়ে। আৰু কোনোবা মাজে মাজে একশ দুইশ কৰি দিয়ে তেনেকুৱা।
উম।
মানে গৰীব মানুহ ন চব অলপ অলপকৈ উঠালে ভাল।
উম। ইয়াত আইডিয়া হৈ গৈছে কেনেকে কাম হয় কমিটিৰ কামবিলাক কেনেকে মেনেজ হয়।
বহুত আইডিয়া হৈছে মানে লাগি আছো মোৰ সাত আঠ বছৰ হ'ল। এচিষ্টেণ্ট ছেক্ৰেটাৰীও আছিলো মই দুইবছৰ।
অ', অ', ভালে।
উম।
এইবছৰ আছো আৰু।
উম, ডান্স চান্স হ'ব না প্ৰগ্ৰাম এইবাৰ?
ডান্স হ'ব যোৱা বছৰে নহ'ল অলপ কিবাহৰ কাৰণে। জুবিন দাৰ কেচটোৰ কাৰণে চব কে কেঞ্চেল কৰি দিছিলো আমি এইবছৰ হ'ব ভাল।
আৰু নাটক আহিব চাগে এইবছৰো।
অ' নাটক আহিব।
অ', এনে আইডিয়া আছে নে কিবা কি নাটক আহিব কেনেকুৱা টাইপৰ?
নাটকখনৰ ঠিক হোৱা নাই মোক কৈছে কথা বতৰা চলি আছে হ'লেও ঠিক হোৱা নাই।
অ', মানে মডাৰ্ণ আহে কেতিয়াবা কেতিয়াবা হিষ্টৰী চিষ্টৰী টাইপৰ আহে।
অ', মডাৰ্ণ আৰু হিষ্ট্রি মিক্সয়ে থাকিব।
অ', নাই আগতে দুৰ্গা পূজাত দেখিছোঁ হিষ্টৰী টাইপৰ নাটক বেছি দেখিছো ৰজা মহাৰজ টাইপৰ নাটক।
অ', অ', তাকেতো। আগত হিষ্ট্রি এই আমিতো নাচাওঁ ভালে নালাগে।
অ', কামত বিজি থাকা ন?
অ', কামত মানে ডেন্স হ'লে ভাল লাগে চাই।
অ', অ', সেইটো।